হয় বন্ধু শুনিছানে হয় শুনিছানে অ কি কৰিছিলা বোলো। হয় হয়
আছো এনে এনেই আছো হয় যোগতো এতিয়া বিচনাত আছো তুমি
তাকে মই এনেই অলপমান ভাত পানী খাই অলপমান জিৰণি লওঁ সে আজি বহুত দিনৰ মূৰত হয় হয় ভাত খালো ৰ বা
কিদি খালো খালো কিদি খালাই
অ আজি বৰ বিশেষ নাছিলে আকৌ এনেই আলু নিৰামিষ ভাতে খালো মানে আল অ আলু এই চ'বিন হেনেকুৱা কোৱা ডাদি অ এক আজি হঠাৎ মানে ভাত খাই থাকোতে এটা কথা মন পৰিল আজি মানে মই আহোতে আজি এখন ই ভি গাড়ীলৈ আহি আছিলো মে ই বি ৰূপত আজি মানে ইলেক্ট্ৰনিক গাড়ী যিহেতু ওলাইছে ইলেক্ট্ৰনিক ভেহিকেল বুলি কয় ইংৰাজী তাকে আজি আমি সেই কথাৰে আলোচনা কৰো নেকি?
পাৰি পাৰি ভাল ভালে কথা, তাৰ কথাই তোৰ পাৰি পাৰি কথা বাৰ্তা, এই বিগাৰীখন এতিয়া বহুত হৈ হৈছে।
হয় হয় বহুত বহুত বহুত থাকেতো। মানে সাধাৰণতে মানে কি আৰু গাড়ীত মানে ইঞ্জিন নাথাকে সেইতটো, ই ভ বহত বেটাৰীত চলে কাৰেণ্টত চলে সেইবিলকে ই ভ বুলি কোৱা হয় আৰু
হয় হয়, আৰু মানে কি তোমাৰ দাম বাঢ়ি আছে ন। তোমাৰ তাতে
উম, হয় হয়, যিহেতু পেট্ৰলৰ ইমান মানে জুই যাম হৈ আছে। মানে এইকেইদিন ভাবিছো কি মানে ই ভি লোৱাটোৱে মানে, আজিকালি মানে, ডাঙৰ কথা হৈ পৰিছে মানে
অ', হয় হয়। ভাল কথা, চবেই ঈ ভি লৈ আছে এতিয়া
অ'।
আৰু তোমাৰ মানে ই ভি মানে-মানে এতিয়া পেট্ৰলত ব্যৱহাৰ কৰে ন। মিক্সাৰ কৰি দিয়ে, পেট্ৰলটো পেট্ৰল সদাই নাথাকে।
ঠিকে, ঠিকে। হয়। অ'। হ'লেও মানে সে কৰি তেতিয়া, মানে বিদ্যুতৰ জৰিয়তে মানে আজি লিভিৰ মানে বহুত ভাল মানে হৈ গৈছে কিন্তু। আজিকালি হয়, হয়, হয়।
আজিকালি তোমাৰ চাৰ দিলে হয়। আৰু ট্ৰেইন বিলাকতো কাৰেণ্টতে চলাই আজিকালি
হয়, হয়, হয়। নিশ্চয়, নিশ্চয় তাকে ট্ৰেইনত তটো আজিকালি কাৰেণ্টতে মানে কোনো ইমান মানে পেট্ৰল ডিজেলৰ মানে কথা নাই আহি নপৰে
অ', কইলাত ব্যৱহাৰ হয় এনে
হৈ পৰিছে কিন্তু।
হয় হয় কয়লাত ব্যয়ৱহাৰ হয় এনে।
ঠিকে ঠিকে হয় হয়। নে মই শুনা মতে এই ই ভি গাড়ীবোৰ মানে এবাৰ মানে সম্পূৰ্ণ চাৰ্জ দিলে বোলে দুশ মানে পঞ্চাশ কিলোমিটাৰো মানে দৌৰিব পাৰি হয় নে? অ', তিনিশ কিলোমিটাৰ মান অ'।
অ', আৰাম কৰিব পাৰি আৰু।
অ', সেইটোতো মানে সাধাৰণ যদি আমি চাৰ্জ দিওঁ ছয় বা আঠ ঘণ্টাৰ ভিতৰত যদি হৈ যাব ন।
হয়, হয়-হয় য আৰু তোমাৰ ই ভি খন ললে মানে
চোলাৰ লাইট হয় হয়।
চোলাৰ হয় তাত আছে তোমাৰ। বিলটো কম আহে তাত ছলাৰটো ইউজ কৰিলে।
উম, হম ঠিকে ঠিকে। ঠিকেই মানে অতি সহজ হৈ পৰিছে কিন্তু আমাৰ মানে এতিয়া অসমখন লাহে-লাহে মানে আগতে যিহেতু বাহিৰা দেশত মানে এইবিলাক শুনিবলৈ পাইছিলো বাতৰি কাকতত বা বাতৰিত মানে শুনিবলৈ পাইছিলো আজি আজি কালি মানে এনেকে গাড়ী পেট্ৰল ডিজেল নচলে এইবিলাক বেটাৰীত চলি থাকে কিন্তু আমি ভাবিছিলো কি আমাৰ তাত বা এনেকুৱা কেতিয়া হব সম্ভ হব কিন্তু মানে অতি সোনকালে কিন্তু সম্ভৱ হৈ পৰিছে কিন্তু অ। বনায়?
মানে পেট্ৰল ডিজেলৰ গাড়ী নোহাই হব।
নোহোৱা হব, নোহোৱা হব হয় হয়। কিন্তু মই শুনা মতে এনে ইভিটো অলপমান দাম পৰে বুলি শুনিছো ন'? মানে কিনিলে যদি মানে এখন স্কুটাৰয়ে কিনো।
হয়, হয়। দাম অলপ পৰে বুলি মই শুনিছো। মানে কি তোমাৰ গাড়ীখনৰ অলপ দাম দাম আছ তে তোমাৰে অলপ
দাম পৰে। এনে যদি সাধাৰণতে কিনি বজাৰ এখন স্কুটৰত চাগে মই এক লাখ মান টকা হ'ব লাগে চাগে ন'?
ইভি গাড়ীৰ স্কুটিয়ে হওক। তোমাৰচ
অ সেইটোতো এক লাখৰ ভিতৰত মানে হৈ যাব আৰু এখন যদি ভাল গাড়ী। হয়, হয় কোৱাচোন? থাকে, মানে ভাল গাড়ী এখন কিনিব গলেও কিজানি মানে পাঁচ লাখৰ ওপৰে লাগিব। বেছি পৰে ন, হয়, হয়। পাঁচ লাখ মান পৰিব তাকেক। না, হয়, হয়, হয়। অলমানো মানে প্ৰথমতে খৰচটো বেছি। কিন্তু তাৰ পিছত কিন টো মানে বেছি মানে আৰামদায়ক হয়। কৰিব আৰু জীনটো।
হয়, হয় আৰু তোমাৰ তেলৰ খৰচ নাই তেল হৰ।
নাই হয়, হয়। তেলৰ খৰচ মানে অতি আৰতি মানে চিন্তাকাৰণ হৈ গৈছে মানে হয়। হয়, হয় আমি যদি এতিয়া মানে স্কুটাৰত এশ টকাৰ তেল ভৰাও, আজিকালি এক লিটাৰ নাপ পাৱাই হৈছো। মানে কিবাহে পাওঁ অলমান নশ এমএল নে কিবা এমএল মান। য'ত মানে কি তিনিদিন মানৰ পিছত আক ঔ' মানে ভৰাব লগীয়া হল।
তিনিদিনটো নাযায়, এক লিটাৰ তুমি ভৰা ধৰি ধৰি এবাৰতে শেষ হ'ব, মানে কি তুমি যদি অলপ যৰ উম, বৰ বেছি কিমান যাব হেৰি বিশ কিলোমিটাৰো নহয়।
বিশ কিলোমিটাৰ মান মাইল তেনেকুৱাই হ'ব। ঠিক কৈছা। মানে ভাল যদি বাইক চাইক চলাব খোজোঁ, মানে এই কিন্তু মানে ইভি কিন্তু পৰিৱেশৰ কাৰণেও ভাল ন? মানে উম হয় হয় মানে আজিকালি ই যিহেতু গাড়ী মটৰ ইমান মানে ধোঁৱা প্ৰদূষণ মানে বহুত মানে বেছি প্ৰদূষণ হৈ যায় আছে। আৰু উশাহ লি উশাহ নিশাহ লোৱাটো মানে মানুহে কষ্ট পায়। সৰু ল'ৰা ছোৱালী বিধৰ মানুহ লগে মানে ৰাজপথত মানে ওলাব। ন ইমান ধোঁৱা আদি মানে বহুত মানে এইবোৰৰ হোৱা কাৰণে অলপমান পৰিৱেশটো অলপমান মানে হেৰি হ'ব কিন্তু ভাল হ'ব। হয়, হয়, হয়।
বহুত ভাল হ'ব বহু খিনি ভাল হ'ব। এতিয়া মানে থোৱাতো নোলাই ন এইব এতিয়া তোমাৰ কাৰেণ্ট হলে বহুত ন প্ৰদূষণমুক্ত।
হয়, হয়, হয় ঠিকে, ঠিকে, ঠিকে। মানে বৰষুণ দিনতো যান আমি
অ পাৰি তোমাৰ তোমাৰ মানে কি লাইট নাথাকিলে অলপ অসুবিধা হ'ব কিজানি। কাৰেণ্ট নাথাকিলে অসুবিধা হ'ব।
অ, 'তাকে আমি যদি তাৰ এখন লৈ যাই মান বৰষুণ দিনত চলাই আছো ই কিছু বেছি মানে সমস্যা নহয় চাগে। মানে যিহেতু চৰ্ট চাৰ্কিট এইবিলাক নহয় নহয় নহয় মই শুনিছো নহয় বোল অ মানে ভালকে
লাগিব এই চাৰি পাঁচ বছৰ দছ বছৰ
অ, মানে বহুত বছৰ যায় কিন্তু। ঠিকেই, ঠিকেই, ঠিকেই হয়, হয়, হয় এতিয়া এটা সমস্যা আছে যেন পাইছো যদি মানে হঠাতে যদি কিবা কাৰণত মানে মানে চাৰ্জটো শেষ হৈ যায় মানে
হয়।
যিহেতু আমি মানে ই তেল ডিপু বা সেনেকুৱা পাও এই তেনেকে ইমান এটা সম্ভৱ নহব চাগে ন।
হয় আৰু তোমাৰ হেৰি মানে কি হ মানে এতিয়া ই- ইভডিঅ টোতে চিষ্টেম আহিছে মানে, তোমাৰ পেট, পেট, টো ভৰাব পাৰি ইভিটো চলাব পাৰি।
অ', শুনিছো শুনিছো বিভিন্ন গাড়ী এনেকুৱা ওলাইছে।
হয় মানে কি চাৰ্জ চলি থাকিব কৰবাত হঠাৎ নোহোৱা গল।
ঠিকেই ঠিকেই।
তলত চলিব।
ত মানে ভাল কৰিছে বেয়া নহয় মানে।
সেইটো সেই সেই গাড়ীৰ দাম আৰু বেছি তোমাৰ পেট্ৰল আৰু ইভি
অ', নিশ্চয় বেছি হ'ব থাকে, এ এনেই। ই ভি যদি গতি চাবলৈ যাওঁ মানে পেট্ৰলৰ গাড়ীতকেও মানে মানে সমানে হ'ব লাগে ন?
অঁ সমানে হ মানে কি তাত অলপ হেৰি হ'ব পেট্ৰলৰ গাড়ীতটো অলপ, হেৰি হ'ব তামানে ই, অ'লপ পাৱাৰফুল হয়। তোমাৰ, পাহাৰত-চহাৰত উঠিব ভাল।
অলপ শক্তিটো বাঢ়ে, কিন্তু অলপমান হয়তো কিন্তু এনেই যদি মানে সাধাৰণ ৰাস্তাত মানে ই যাব কতো মানে ভালকে মানে এটা গতিত যাব পাৰিম কিন্তু। অ' প্ৰায় যদি স্কুটাৰ এখনত যাওঁ মানে আশী কিলোমিটাৰমানতো হ'বই। মানে ভাল তাৰ অ' হয়, হয়, হয়। তাকে মানে আজিকালি ভাল হৈ পৰিছে বোলোঁ। অ' তথাপিও কিন্তু এটা সমস্যা আছে যেন পাওঁ, মই মানে বহুত বাতৰি কাকতত মানে শুনা পাইছোঁ যে অলপমান জুই লগাৰ মানে মানে ভয়তটো আছে যেন পাওঁ ন?
ই ভিক লি ইমফ্ৰৰমাৰ চাঠ দিয়ে।
অ'হয়, হয় কেতিয়াবা মানে এঘৰ মানত মানে উদাহৰস্বৰূপ কৈছোঁ আমাৰা মানে কাষ এঘৰ মানুহত মানে ইখন মানে চাৰ্জ দি থৈছিলে মে গোটেই ৰাতিটো এই গোটেইটাতৰো ফলত মানে কিবা কাৰণত মানে বিদ্যুতৰ সংকটি হয় মানে জুই মানে সিদিনাখন লাগি গৈছে।
হয়, হয় মানে কি হেৰি ৰাতি চাৰ্জ দি থয় দিম। ক'ব নোৱাৰে মানে ঘুমাৰ আগত চ'ব অফকৰি থৈয় দিব লাগে।
অ হয় হয়।
বৰ্ডাৰ পৰা সেইগিলাক হলকাই থৈ দিব লাগিব, বন্ধ কৰি থৈ দিব লাগিব, নহলে অৰে ৰাতি
নে কিছুমানত কিছুমানক এতিয়া এই বিদ্যুৎৰো কিছুমান বেয়া বেয়া মানে হৈ থাকে চাগে সেইকাৰণে মানে টো লাগি যায় তে সাধাৰণতে এনে নহয় চাগে মই বেছি উদাহৰণ পোৱা নাই এটাই মানে উদাহৰণ পালো সেইকাৰণে মই তোমাক কলো ত অ এনে তোমাৰ কেতিয়াবা ইৰি কিনিব মন আছেনে তোমাৰ বোলো কেয়াবা এৰি কিব মনত আছে ন বো
নাই ইবি লোৱাই নাই লহাইতি ইবি মানে আমাৰ এনেকুৱা মানে ই বিগী আচ্ছা আছে পিছলৈকে চাওঁ বাৰু এতিয়া নতুন আহিছে পুছে
হয় হয় হয়
পিছত মানে যে পিছত কিন্তু ই বিগিয় হ'ব চব
অ নিশ্চয় নিশ্চয় তাকে মই ভাবিছো এই প্ৰদূষণতটো মানে যিহেতু অতি মানে ভয়ংকৰ হৈ পৰিছে এই মই ভাবো কি ইৰি এখন স্কুটাৰ লৈ ল'লে মানে ভাল হ'ব আৰু মোৰ মতে তেলৰ দামো বাঢ়িছে হয় হয় মোৰানে অলপ অলপমান ইচ্ছা আছে মানে এইটো প্ৰতি অলপমান গুৰুত্ব বেছিকে দিওঁ মই ৰত মানে প্ৰদূষণো নহয় মানে থোৱাটোও নহয় আৰু আৰু হেৰি কৰিব গলে মানে এই তেলৰ খৰচটো বাচি যাব অলপমান অলপমান বিদ্যুতৰ খৰচ হব কিন্তু ইমান নপৰে চাগে মোৰ মতে হয় হয় হয় তাকে মানে ভাল বুলি ভাবো আৰু মানে অসমখন মানে লাহে লাহে এতিয়া উন্নত ৰ যাই আছে অ উন্নত
আৰু ই চবতে চলিব আৰু মানে
হয় হয় হয় হয় নিশ্চয় নিশ্চয় তাকে তাকে তেনেহলে কিধু আজি মানে বাৰ্তালাপটো এ সমইছো তোমাৰ মানে এই অলপমান মানে তথ্য লাভ কৰিলোঁ তোমাৰ পৰা ভাল লাগিল। তাকে ধন্যবাদ দিলো তোমাক। হয় হয় হয়, হয় হয় তাকে ভালে লাগিল মানে ই ভি এখন কিনিলে মানে তোমাক কেতিয়াবা মই জনাব পাৰিম আৰু, অ ঠিক আছে বাৰু ঠিক আছে, ৰাখিছো হয়।